হয়, শুনিছো হয়, হয়, শুনিছো আপুনি শুনিছে? হয়, হয়, খবৰ ভাল আপোনাৰ?
হয়, ভাল দিয়ক আপোনাৰ?
হয়, মোৰো ভালে ভালে আছো আৰু
হয়, কি কৰিছে এতিয়া?
অ', মই বৰ্তমান এনেই আছো আৰু অ' এনেই আপোনাৰ চচিয়েল মিডিয়া স্ক্ৰল কৰি আছিলোঁ ভাবিলো ফোন কৰো এবাৰ। হয়, হয়, হয় ঠিক আছে এতিয়া অ', ভ্ৰমণৰ হয়, ভ্ৰমণৰ বিষয়ে পাতো বাৰু হয়, এতিয়াতো গৰমৰ গৰমৰ ছিজন গৰমৰ বন্ধও দি আছে স্কুল কলেজ বিলাকত। হয়, বহুতৰ দেখিবলৈ পোৱা যায় যে বহুত মানুহ ভ্ৰমণ কৰিবলৈ হয়, হয়, বহুতে ভ্ৰমণ কৰিবলৈ যাই আছে। এই ভ্ৰমণৰ ওপৰত আপোনাৰ কিবা অভিজ্ঞতা আছেনে আপুনি ক'ৰবাত গৈছিল বা তিতা মিঠা এনেকুৱা আৰু
উম, অভিজ্ঞতা বুলি ক'বলে হলে মানে আছে বহুত বহুতে আছে বহুত জেগাত গৈ পাইছো তেনেকে বা গৰমৰ বন্ধতো গৈছো স্কুলত থাকোতে তেনেকে অ', আৰু এতিয়াও যোৱা কৰে মানে শিক্ষামূলক ভ্ৰমণো কৰি পাইছোঁ তেনেকুৱা হৈছে আৰু বহুত কেইটাই হৈছে আপোনাৰ হৈছে নে আপুনি আপোনাৰ কেনেকুৱা
হয়, ভ্ৰমণৰ বিষয়ে ক'বলৈ গ'লে হয় ভ্ৰমণ কৰি থকা হয় ম আৰু আচলতে ভ্ৰমণৰ বিষয়ে মই ক'ব বিচাৰিছো যে ভ্ৰমণ কৰিলে আচলতে আমি কিন্তু বহুত ধৰণৰ নাজানো নজনা কথা জানিব পাৰো। এতিয়া চাব গ'লে আমাৰ অসমত যোনখিনি আহ খাদ্য প্ৰণালী হয় এইখিনি ঠাই বিধেকে বেলেগ বেলেগ ঠাই বিধে বেলেগ বেলেগ হয় তাতো আমি যদি ভ্ৰমণ সেনেকে কৰিব কৰিব পাৰোঁ তাত আমি যোনটো খাদ্য প্ৰণালী সেইবিলাকো শিকিব পাৰোঁ নানান ধৰণৰ মানুহ লগ প লগ লগ পাবও পাৰোঁ। তাৰ ফলত কিন্তু আমি বহুত নজনা কথা জানিব পাৰো আচলতে।
আৰু সেনেকে ভ্ৰমণ কৰিবলৈ হয়, ভ্ৰমণ কৰিবলৈ গলে অসমৰ বিশেষ বহু বহু জেগা ঘূৰিব গৈছিলো যেনে আপোনাৰ আপোনাৰ কিনিং পৰিষ্কাৰ গাঁও বুলি কোৱা হয় আপোনাৰ ৰাং তাপাৰা তাত খুব ধুনীয়া এটা পৰিৱেশ আছে। কিন্তু বহুত জাগা পৰিষ্কাৰ কৰিছে। আ, এইটো আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টতে পৰে।
আচ্ছা। আচ্ছা।
হয়, হয়, হয়। খুবেই ধুনীয়া মানে গাওঁ খুব ধুনীয়া গাওঁ এখন। তাৰ পিছত আপোনাৰ যোনটো শিৱসাগৰ হয়, শিৱসাগৰতো আপোনাৰ বহুত ধৰণ পুৰণা পুৰণি বস্তু আছে। সেইবিলাকত খাব ভাল ভাল লাগে আৰু।
হয়, হয়, হয়। ঠিকে কৈছে। আচ্ছা আপুনি যে ৰামচাপ পাৰ গলে ন' সেইটো মানে আ, ক'ৰ পৰা যাব লাগে আপ আপুনি জনাই দিব নেকি বাৰু মানে তেত তিয়া হ'লে আমিও কেতিয়াবা এনেকে যাব খুজিলে মানে যাব পাৰিম। মানে কৰ পৰা গাড়ীত উঠিব লাগে? মানে কেনেকে এহ।
হয়, এ ৰাংচাপাৰাটো আচলতে হয়, হয়, হয়। সেইটো আচলতে মই বহুত দিন আগতে গৈছিলো তো। বিশেষ এনেকে অলপ পাহৰি যোৱাৰ নিচিনা হ'ল। কিন্তু আপুনি এই ধূপ ঘাড়া হয় এনেকে আপুনি যাব পাৰে আচলতে। হেল্ল। হেল্ল। হয় শুনিছেনে?
হেল্লো।
হেল্লো। হয়, হয়, হয়।
হয় শু, শুনিছে নে?
হয়, হয় শুনিছো। অ', ৰাংচাপাৰত আচলতে হয় আপুনি ক'লে আপুনি ঘুবেধা চাইড হয় এনেকে যাব পাৰিব। আৰু আপোনাৰ সেনেকে আৰু। আৰু হয় আমাৰ যোনটো মেঘালয় হয় মেঘালয়টো আমাৰ অসমৰ বহুত ই ওচৰতে হয়। আৰু অ', চোন মেঘালয় তাতে পৰিৱেশ প্ৰাকৃতিক যোনটো পৰিৱেশ সেইটো কিন্তু খুবেই মনোমোহা। কাত তাত ধুন্ধুলা গছ, গছ গছনি, গছ গছনি আছে তাৰে আচলতে খুব ধুনীয়া লাগে আৰু। বিশেষকে আপোনাৰ তাত টো টো ৱাটাৰ ফল আছে তাতো আমি গা পা ধুই গা ধুই এনে বে খুব ভাল লাগে আৰু। আপুনি সেনেকে গৈছে নেকি কৰবাত?
হয় মই মই মানে সৰু থাকোতে যেতিয়া ক্লাছ নাইন অত আছিলোঁ। তেতিয়া এবাৰ মই শ্বিলং মেঘালয় গৈ পাইছো আৰু তেতিয়া প্ৰথম এনেকে থাকিবলে তেনেকে গৈছিলো ফেমিলিৰ লগত। পৰিয়ালৰ লগত গৈছিলো। ত' দেখিলো তাতে বহুত নিজৰা আছে। বা বহুত পাহাৰ পৰ্বত আছে ভালে লাগিছে আৰু। পৰিৱেশতটো বহুত ধুনীয়া হয় আৰু তাৰ পিছত মই তেনে কে, গ'লো তাৰ পিছত আৰু মোৰ আ, এ, তাৰপিছত মোৰ মানে ম হেৰি মাষ্টাৰ ডিগ্ৰী কৰি থাকোতে তেতিয়াও মই আকৌ গৈছিলো। লগৰবোৰৰ লগত তেনেকে। তো' তেতিয়াও ভালে লাগিছে। মানে যেতিয়াই যাওঁ তিত একে হৈ থাকে মানে বহুতে ধুনীয়া। তাতে মানে যদিও মানে বহুত বেছি হেৰি হৈ আছ চে, উম, ডেভলপমেণ্ট হৈ আছে। কিন্তু মানে পৰিৱেশটো মানে তেনেকুৱাই হৈ আছে একো মানে সলনি হোৱা নাই। সেইটোৱে মানে ভাল লাগিছে। কিন্তু মানে আমাৰ বাকী বেলেগ বোৰ ৰাজ্যত দেখিবলে পোৱা যায় ন' যে মানে ডেভলপমেন্টৰ কাৰণে বহুত গছ গছনি কাটি কেনে মানে এ, আ, বহুত হেৰি হৈ গৈছে ন'। টো তাতে মানে মেঘালয়ত মানে সেইটো বস্তু নাই। তাতে মানে এ, যদিও মানে ডেভলপমেন্ট হৈ আছে, কিন্তু মানে তাতে পৰিৱেশটোও মানে তেনেকুৱাই ধুনীয়াই হৈ আছ মানে এতিয়াও -উ আৰু বেছি গৰমো নাই তাত তো, মানে ভাল লাগিছে গৈ কেনে।
হয় -হয় -হয় আচলতে হয় গছ গছ বিলাক গছ বিৰিখ বিলাক থাকিলে খুবেই ভাল যেনেকে আপুনি -কল গৰম তাত এইটো মেইন কাৰণ হয় গছৰ কাৰণে, গছ বিলাকো আছে ঘৰৰ কাৰণে আমি অক্সিজেন পাই আছো। কিন্ত আমাৰ ইয়াত দে দেখিবলৈ পোৱা যায় ৰাস্তা নিৰ্মাণৰ ফলত বহুতো ধৰণৰ গছ গছনি কাটি পেলাইছে। সেইটো আচলতে যদি হয় সেইটো আচলতে যদি কিবা চৰকাৰে যদি কিবা ব্যৱস্থা কৰি পেলাই যেনে গছ নকটা কৈ যে ৰাস্তা বিলাক বনাব পাৰে, সেইটো আচলতে খুব ভাল ভাল হয় কিন্তু।
হয় তেতিয়াহলে মই ভাবো চাগে মানে তেতিয়া যদি মানে আমি যদি পৰিৱেশৰ কথাও ভাবো তেতিয়া চাগে আমাৰ আ অসমত মানে টুৰিজমটোও বেছি বাঢ়িব হয়নে? মানে বেলেগ বেলেগ ৰজ্যৰ যেনেকে মেঘালয়ত বহুত ৰি টুৰিজম এটা বহুত ডাঙৰ এটা হেৰি হয় ন' -ত মানে ইনকামৰ এটা চৰ্চ হয় ত' মই ভাবো অসমতো তেনেকে এটা ইনকামৰ বহুত ডাঙৰ চৰ্চ হ'ব যদি আমি মানে পৰিবেশৰ কথাও মানে ভালকে ভাবো ডেভলপমেন্টৰ লগত যদি আমি মানে গছ পৰি থাকো তেতিয়াহে চাগে আমাৰ মানে অসমখন আগৰ নিচিনা তেনেকুৱাই ধুনীয়া হৈ থাকিব ন'?
হয়' হয়' হয' নিশ্চিত ভাৱে হ'ব আৰু আমাৰ হয়। প্ৰকৃতিয়ে আমাক বহুখিনি দিছে, কিন্তু আমি কিন্তু প্ৰকৃতিক ঠিক তেনেদৰে দিব পৰা নাই আমি কিন্তু ক্ষয় ক্ষতিহে কৰি থাকিবলে দেখিবলৈ পোৱা গৈছে এতিয়া ক্ষেত্ৰত।
হয়, হয়, ঠিকে কৈছে আৰু বাকী আপুনি নি মোক জনাওকচোন মানে আপুনি অসমৰ ভিতৰত আৰু কোন কোন জেগাত গৈ পাইছে?
হয় অসমৰ ভিতৰত সেনেকে বহুতখিনি জগাই জেগাই সোধা হৈছে আমাৰ ওচৰে পাজৰে। এতিয়া হয়' হয়' হয়'।
আপুনি আপাৰ আছাম পিনে গৈ পাইছে নি বাৰু?
অ' আপাৰ আচাম ফালে মই যই যাই পোৱা নাই কিন্তু যাম বুলি ভাবি আছো আৰু।
হয়' হয় আ আপুনি কত যাম বুলি ভাবিছে বাৰু?
হয় তাত সেনেকে চাব লাগিব সেনেকে আৰু কেনেকুৱা কোৱা জেগা আমি আজিকালি যিকোনো ছ'চিয়েল মাধ্যম ছ'চিয়েল মিডিয়াৰ মাধ্যমৰ জৰিয়তে আমি চাব পাৰোঁ যে ক'ত কেনেকুৱা কি হৈ হয় সেনেকে চাই পেলাই যোনটো জেগা মই আমাৰ ভাল লাগে সেনেকে যাম বুলি ভাবি আছো আৰু, বিশেষ সেনেকে প্লেন বনোৱা নাই কিন্তু নিশ্চয় যাম এদিন আৰু, আপুনি গৈছে নাই? হয়' হয়।
মই, মই গৈ পাইছোঁ বাৰু মই ডিব্ৰুগড় গলোঁ এইবাৰ মানে এনট্ৰেন্স এক্জাম এটা আছিলে পৰীক্ষা তো পৰীক্ষাটো দিবলে গ'লো গৈ মানে থকা নাই বাৰু তাতে এদিনতে মানে গৈ আহিছোঁ কিন্তু মানে পৰীক্ষাটো দিয়াৰ পিছত এনেই ডিব্ৰুগড় মানে উ টাউন খন চালো আৰু। তাতে বাকী তাতে এ এখন মানে বহুত ডাঙৰ জগন্নাথ হেৰি আছে ম মন্দিৰ আছে ত' আমি তাতো গৈছিলোঁ মানে বহুতেই ধুনীয়া হয় সেইখন অ' অলপ অলপ আমাৰ মানে এনেকে তামিলত যেনেকে ত
অ'
কেৰালাত বা মন্দিৰ বোৰ হয় তেনেকুৱা ধৰণৰ মন্দিৰটো। মানে বহুতেই ধুনীয়া হয় মই আপোনাক চাজেচ কৰিব পাৰোঁ আৰু আপুনিও তাতে যাব পাৰে ভালে হয়।
হয়, হয়, হয় নিশ্চয় যাম, আপোনাৰ হয়। নিশ্চিতভাৱে ভাল লাগিব আচলতে মন্দ মন্দিৰবিলাক দৰ্শন কৰিলে আমাৰ আচলতে মন বিলাক বহুত ভাল লাগে আচলতে।
হেল্ল'।
হ
উম হয়, হয়, হয়, হয়, হয়।
হেল্ল'।
হয়, হয় শুনিছোঁ হয়।
হয়, হেল্ল'।
হেল্ল' হয়, হয়, হয়, হয়। হেল্ল'।
শুনি পাইছোঁ নে?
শুনিছে নে অ', এতিয়া শুনিছোঁ হয়।
আচ্ছা আচ্ছা ঠিক আছে সেইটোয়ে মানে আমি মানে আৰু মই ভাবোঁ মানে আমি ভ্ৰমণ কৰিব লাগে কাৰণ অ', তাৰ ফলত আমাৰ মানে বহুত খিনি অভিজ্ঞতাও হৈ যায় ন।
হয়, হয় অভিজ্ঞতা হয় আৰু আজিকালি দেখিবলৈ পোৱা যায় যে স্কুলৰ বা কলেজৰ পৰা বহুখিনি শিক্ষামূলক ভ্ৰমণো কৰা হয়। সেইটো ভাল পদক্ষেপ লোৱা হৈছে হৈছে হয় হয় এনেকুৱা ভ্ৰমণ কৰিলে আ মানে সেই আৰু ভ্ৰমণ কৰিলে বহু খিনি নজনা কথা জানিব পাৰি আৰু। উম।
হয় ত' মানে আমি বহুত খিনি শিকিব পাৰো বা বেলেগ বেলেগ যুত মোৰ মানে বেলেগ পৰম্পৰা সংস্কৃতি আছে বেলেগ জাতিৰ সেইবোৰো আমি শিকিব পাও ন মানে অকল আমি মানে নিজৰ নিজৰটো লগতে মানে বেলেগৰ খিনিও আমি শিকিব পাৰোঁ তেতিয়া আমাৰ মানে দৃষ্টিভংগী সেটোও আমাৰ ডাঙৰ হয় আমি মানে ভাল মানে ভাল চিন্তা কৰিব পাৰো বা মানে মানুহৰ লগত মিলিও চলিব পাৰো তেতিয়া আমি ন বেলেগত গ'লে তেতিয়াহে মানে আমি মানে চবৰ লগতে একেলগে মানে মিলি - জুলি থাকিব পাৰো। আমি যদি এটা জেগাতে থাকো তেতিয়াহলে আমি মানে বেলেগ আছে পৰম্পৰা আছে সেইবোৰৰ কথা আমি গমেই নাপাম ন ঘৰতে যদি আমি এনেকে থাকোঁ।
উম উ উ। নিশ্চয় হয় হয় সেয়েহে আমি ভ্ৰমণ কৰাটো উচিত আচলতে।
ঠিকেই কৈছে।
অহ, হয় হয় হয়।
বাকী আপুনি কেতিয়াবা শিক্ষামূলক ভ্ৰমণ গৈ পাইছে নেকি বাৰু?
হয় যেতিয়া মই স্কুলত বা কলেজত আছিলো তেতিয়া শিক্ষামূলক ভ্ৰমণ সেনেকে কৰিছিলো কি কিন্তু এতিয়াতো ডাঙৰেই হ'লো এতিয়া সেই কেনেকে ঘুৰা নহয় কিন্তু এতিয়া যোনবিলাক বন্ধু বৰ্গ আছে তেওঁলোকৰ লগতে ঘূৰা ঘূৰি হয় আৰু।
হয় হয় হয় ঠিকেই কৈছে।
আজিকালি ল'ৰা - ছোৱালীবিলাকে হয় শিক্ষামূলক ভ্ৰমণ কৰি পুৱা দেখিবলৈ পোৱা যায় সেইবিলাক দেখিলে কিন্তু আচলতে আমাৰ সেই ল লৰালি কালৰ কথা মনত পৰি যায়।
হয় হয় ঠিকে কৈছে। কিন্তু তাৰ মাজতো এটা দুখ লগা কথা আছে যে কিছুমান উম ছোৱালী ল'ৰা - ছোৱালী মাক - দেউতাকে মানে যাবলৈ নিদিয়ে। আহ মানে ভ্ৰমণ - শ্ৰমনত মানে আহ এটা দায়বদ্ধতাত ৰাখি দিয়ে সিহঁতক যাব নিদিয়ে কিন্তু মই ভাবো আমি মানে লৰা- ছোৱালীখিনিকো অলপ অকলে মানে হেৰি কৰিব দিব লাগে মানে চলিবলে দিব লাগে বা মানে এনেকে এইবোৰ ভ্ৰমণ শিক্ষামূলক ভ্ৰমণত যাব দিব লাগে তেতিয়াহে মানে এ ল'ৰা - ছোৱালীখিনিয়ে মানে আৰু ভালকে যা
হয় হয় আচলতে ল'ৰা - ছোৱালীৰ মা - দেউতাক গাৰ্জেনে আচলতে যাব দিব লাগে সেইটো হ'ল দিলে ভাল আছে কাৰণ সৰু ল'ৰা - ছোৱালীক কিছু - কিছু ক্ষেত্ৰত ফ্ৰীডম দিব লাগে সেই বুলি এইটো কোৱা নাই যে সকলো ক্ষেত্ৰতে যে যাব দিব স্কুলৰ ক্ষেত্ৰত কিয় যাব দিব লাগে কিয়নো সেই ল'ৰা - ছোৱালীজনে একলে অকলে নাযায় বা চাৰি - পাঁচজন ল'ৰাৰ লগত নাযায় বা ছোৱালী লগত নাযায় যিহেতু হয় যিহেতু তেওঁৰ লগত শিক আ শিক্ষাগুৰু থাকিব হয় শুনিছেনে?
হয় হয়।
হয় যেতিয়া শিক্ষাগুৰু থাকিব শিক্ষাগুৰু এজন গাৰ্জেন হয় গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু যাব দিব পাৰে।
হয় হয় ঠিক আছে, ভাল লাগিল আপোনাৰ লগত কথা পাতি।
হয় হয় মোৰো বহুত ভাল লাগিল, ঠিক আছে ধন্যবাদ।
হয় হয়, ঠিক আছে।